হেল্ল'
হেল্লও
অ
কি কৰি আছা
আছো এনেই
অ ভাত চাত খালানে নাই
ভাত খালো বাৰু
কি ভাত খালা
এয়া মই এতিয়া মাছ দিম চিকেম চব খাইছো
ইমান গাল খাইছা
অ মই হেৰি কৰি আছো জিম কৰি আছো চব খাই দিছো আৰু
এই গৰমত ইমান গল খাইছে পাবা মজা
এ নাপাও ৱেইট বঢ়াব লাগে ৱেইট গেইন কৰিছো
এনে
অ
বাকী কোৱা খবৰ
ভলেই খবৰ
অ ঘৰ ঘৰ ঘৰ চাব ভালেই
জামু ওলাইছে জামু ঢেৰ পৰি আছে
মলৈ লৈ আহিবা কেইটামান অ
উম
মই ইমান গৰম পৰিছে ন আজি
গৰমতো ক'বই নালাগে পুৰা টেম্পেৰেচাৰ পূৰা হাই গৈ আছে
অ তাকে তো
হম
সে আৰু মই ঘৰতে আছো
অ কোন কোন আছে ঘৰত?
মই আছো মা আছে ভাইটি আছে বা আছে ই তোমালোকৰ ঘৰত
আছে মই এতিয়া ঘৰত নাই ওলাইছো
অ মলহ খাবলৈ গৈছে বাহিৰত
উ কিল
মলহ খাৱ খাবলৈ গৈছা বোলি ভাবিলোঁ।
মলৰ হাৱা নহয় এই কলা জামু ওলাইছে দে।
হা
কলাজামুকে খাব লাগিব পুৰা জুচ বনাই সেইয়াই হালে অ হেল্ল'
অ কোৱা আৰু বাকী
কি ভালে হেৰি ইন্টাৰ্ণশ্বিপ বোৰ কেনেকে চলিছে।
ইণ্টাৰ্ণশ্বিপে গেলা গৰমত কি ইণ্টাৰ্ণশ্বিপ কৰিব যাম
তাকেতো ইণ্টাৰশিপটো গেলা গৰমত দি দিছে এতিয়া ফিল্ডত যাব লাগে কৰিব লাগে উ
ৰেকৰ্ড কৰিছে ইণ্টাৰনচিপ
মই ইণ্টাৰ্ণশ্বিপটো তোমাৰ কৈছিল তো কালি ধৰা এইবাৰ ফিল্ড ৱৰ্কত যাব লাগে
সেয়া আৰু কি কৰিব দিয়ে ঠিক নাই গৰমত ন
গৰমততো ক'বই নালাগে কি কৰিব দিয়ে।
উম তাকেইেতো
উম মাছ চাছ ওলাইছে নাই পুখুৰী চাইডে।
হ মাছ জোজ নাই বাৰ পানী বাঢ়িছে যে মাছ মাৰিব নিদিয়ে।
উ পুখুৰীবোৰ যিহে লেতেৰা হৈছে আৰু প্ৰদূষণ প্ৰদূষণ হৈ গৈছে আৰু
উম তাকেতো
প্ৰদূষন কৰি কৰি গোটেই হেৰি
পুলিচ ঘুৰি আছে না সেইটো কাৰণে লম আৰু পুলিচ ঘূৰি আছে মাছ মাৰিব নিদিয়ে
আহ এতিয়াতো মাছ মাৰিব নিদিয়ে বাৰু গোটেই সেইটো হ'লে কি হ'ব গোটেই নদীবোৰ গোটেই প্ৰদূষণ হৈ বিচাৰে।
তাকেইতো অ।
উম।
আৰু বাকী কোৱা।
বাকী মানে কি। জামু গছজোপাত বলপ ঠাণ্ডাই এনেইতো গোটেই গৰমেই গোটেই ৰ'দ।
কমাত চাহ জগাত। কা অকন জেগা ডাঙৰ ঠাণ্ডা জেগা অকন ফুৰি অহা হয় ভাল আছিলে।
ঠাণ্ডা জাগা দিয়া যাব। ঠাণ্ডা জেগা ক'ত আছে নেকি?
তেওঁনো কৰ তেওঁনো ক'ৰ আছেতিয়াপুৰি। ম হাল আছিল ন।
মেঘালয় যাবলৈে এতিয়া পইচা নাই নহয়।
উম তাকেতো কত পইচা লাগিব ন।
পইচা লাগিব বহুত টকা লাগিব।
উম।
দহ পোন্ধৰ হাজাৰ লাগিব চাগে।
সেইতি
হম। তাকে
সেয়া আৰু কোৱা হয়।
ভাত চাত খোৱা হলে নাই
হা হা।
ভাতছাত খোৱা হ'ল নে নাই।
আহ ভাত খালো।
অ।
গৰমত ভাত খাব মনেই নাযায় ইমান গৰম দিছে।
ভাত কোনে বনায়?
মাই বনায়।
সহায় কৰা নে নাই তুমি? সহায় কৰা নে নকৰা বোলো ভাত বনোৱাত?
এ সহায় কৰি দিও মই এনেই ভাত বনাব নাজানো নহয়।
ভাত বনাব নাজানো বয়স কিমান হল?
মই ভাত বনাব নাজানো চাহ অকণ বনাব জানো আৰু খালি আৰু।
বিয়া হ'লে দেখোন দিগদাৰ হ'ব তহ।
হে তাকেতো দিব লাগিব। উম।
উম।
বাকী আৰু আমি ফুৰিব যাম ব'লা।
হয় নিদিব নহয় এতিয়া।
এ একো নহয় দিয়া।
নাই দেই এতিয়া ফুৰিব যাব নোৱাৰি ইমান এইডাল গৰমত পইচা নাই উমহ। এডাল গৰমত ফুৰিব যাব নাই পইচা নাই বোলো এতিয়া।
অ থাকক এতিয়া লৰালৰিকৈ ফুৰিবলৈ যোৱা কথা।
কত?
এই ভাবিছো ফুৰিবলৈ যোৱা কথা বোলো।
ফুৰিব যাব টকা নাই অ।
উম।
তাকে।
এৰা আৰু।
উম। পঢ়া শুনা কিতাপ কিতাপ পত্ৰ কিনিছা নে নাই এডিয়াৰী দিয়া একজামৰ কাৰণে?
নাই কিনা মাজতে অলপমান চালো কিবা কৰা কথা ভাবিলো তাৰ পিছত আকৌ মন নগলে আকৌ তেনেকা সময়ত থৈ দিলো।
এইবোৰ ইউটুবৰ পৰা পঢ়িব পাৰি আৰু বিচাৰি বিচাৰি।
পাৰি অ।
উম।
ইউটিউবটোৱে কিন্তু চবকে বহুত হেল্প কৰিছে ন।
কৰিছে বাৰু হেল্প তাৰপৰা পইচাও আৰ্ণ কৰিব পাৰি শিকিবও পাৰি
সেইটোতো কিছুমানে আকৌ বেয়াকৈ ইউ কিছুমানে আকৌ ইউটিউব আকৌ এনে- গেম খেল বিলাকৰ পোৱালিবোৰ পগলা নিচিনা হয় যাই নহয়।
পোৱালীবোৰ মানুহে পেৰেণ্টছৰে হাক দিব লাগে।
সেইটোতো সৰুতে মোবাইল সৰুতে মোবাইলটো দি দিব আৰু
তাকেতো সৰুতে মোবাইল ফোন দিব নালাগে বাৰু এইটো-
সেইটোয়েতো মোবাইল ভাত খাওতে মোবাইলটো দি দিব আও ত ইটিউব চালে আক বৰ হেৰি হ'ল
অহ হেৱিক্স পুৰা নিচা লাগি যায় আও
উম তাকেতো।
বাকী কোৱা আৰু।
বাকী কোৱা চাকৰিৰ কাৰণে কি প্ৰস্তুতি চলিছে?
চাকৰি কাৰণে এতিয়ালৈকে একো প্ৰস্তুতি চলোৱা নাই।
ষ্টুডিটো চলাব লাগিছিল এইটোতো টাইম হৈ গৈছে পুৰা।
কি কয় কিতাপৰ খিনিয়ে পঢ়ি পঢ়ি
এতিয়া কষ্ট কৰিলে পিছতহে কষ্ট কৰিব নালাগে আও এতিয়া কষ্ট নকৰিলে পিছত আকৌ কষ্ট কৰিব লাগিব।
দেখা যাব দিয়াচোন কি হয় ন? অ
উম।
বাকী কোৱা আৰু। তোমাৰ পঢ়া-শুনা কেনেকা চলিছে?
কামো চলি আছে।
কি কাম কৰি আছা?
এ কৰিয়াৰ কাম।
অ।
উম।
সেয়া আৰু।
কোৰিয়াৰ তাত যাব লাগে। ৰাতিপুৱা এক্সেল এইবিলাক কাম কৰিব লাগে। কম্পিউটাৰো বেছিকৈ
অ, কম্পিউটাৰ শিকি আছা নেকি?
কম্পিউটাৰ শিকা নাই। এক্সেলৰ এইবোৰ কৰিব লাগে।
অ।
উম, ডাটাবোৰ এন্ট্ৰি কৰিব লাগে তাত।
অ, অ।
অ।
কম্পিউটাৰ মানে আগতে শিকা আছে?
কম্পিউটাৰত শিকা নাই অলপ অলপ জানো আৰু মাইক্ৰচফ্ট এক্সেল এইবোৰ। উম।
কম্পিউটাৰ শিকিলে কিমানমান পইচা যাব?
যাব যদি এ ডি চিয়ে ন হাজাৰ। পি জি ডি চি এ চাৰে সাত হাজাৰ। ন হাজাৰ এনেকুৱা ভিতৰতে হ'ব ছেমেই চাগে পইচাটো। উম
আজিকালি আকৌ চবতে লাগেই নহয় কম্পিউটাৰটো ন?
এতিয়া লাগেই বাৰু অহ।
উম, যতে যাও চবতে সুধে। কিবা এটা কাম এটা বিচাৰি গলো সুধে কম্পিউটাৰ আছে নে? আৰু য'তে যাওঁ চব হলে কম্পিউটাৰ শিকা আছে নে? এটোৱেটো কৰিব লাগিবই বাৰু। সে আৰু।
উম।
বাকী কোৱা আৰু। গৰম কেনেকা পৰিছে, গৰম কেনেকা পৰিছে?
পৰিস্থিতি বেয়া কৰি দিছে, গৰমে। গছ ৰুব লাগে গছ।
তাকে তোৰ গছ ৰুব লাগে বাৰু এতিয়া টাউনৰ ফালে যে কি গৰম বা বা। তুমি টাউনা ফালে যাব নোৱাৰা ইমানেই গৰম দিছে।
বিশজোপা মান গছ ৰুব লাগিব, গোটেই ঘৰ ঠাণ্ডা কৰি থাকিব।
একদম ঘৰত গোটেই কানে পাৰে গছ ৰুই, ৰুই ঠাণ্ডা কৰি দিবা এ চি হাৱ নিচিনা কৰি দিবা।
উম, জংঘলী গছোপা নহয়, যোনবোৰ কাম দিয়ে
অহ।
কলো খাবলৈ পাম কামো দিব।
কামুৰিব সেইটোৱেইটো।
কেনেকুৱা গছ ল'ব লাগে
অ
আম গছ
আম গছ অ ডাঙৰ ডাঙৰ গছবোৰ।
উম
সে আৰু।
নদী যাব লাগিব নদী। মাছ চাছ ধৰিব লাগিব বৰশী। সাঁতুৰিব নাজানো এই টিউব লগাই যে লাইফ জেকেট সেইবোৰ লগাই নামি যাব পাৰোঁ।
অ এই এই গৰমত তুমি আৰু সাঁতুৰিলে আৰু পুৰা পানীত সোমাই হাতুৰী থাকিলেই হ'ল আৰু।
পানীত সোমাই সাতুৰিলে পানীৰ পা এই স্কিনাৰ প্ৰব্লেম হয় যে।
তাকেইতো পানী গালো যে পানী গলো যে লেতেৰা পানী আহে ন। কি পানী ক' ক' পানী আহে ঠিক নাইসোপা চি।
তাকেতো দিনটো লাগেই স্কিনৰ প্ৰব্লেম হয় অৱস্থা বেয়া কৰি দিয়ে।
এটো এ তো ইনফেকশন হৈ যায় ন চাগৈ।
ইনফেকশ্যন হৈ যাও এবাৰ হৈছিলটো মোৰ।
কৈছিলে
নোহয় কৰি দিছ
পানী এতিয়া নাসাঁতুৰিবা দেই যেতিয়া আকৌ পানী কমিব তেতিয়া সাঁতুৰি সাঁতুৰিব পাৰিবা।
অহ সাতুৰিব লাগিব।
অ
চুইমিং পুল যাব লাগে চুইমিং পুলত ভাল।
হা
চুইমিং পুলত যাব লাগে আমাৰ ফালে চুইমিং পুল নাই তেনেকুৱা সাঁতোৰ হেৰি শিকোৱা মানুহো নাই
গুৱাহাটী লবলে হ'ব চুইমিং পুলৰ কাৰণে উ বালে যাব লাগিব আৰু তালৈ যাবলৈ আকৌ পইচা নাই নহয়
পইচাটো নায়েই ওচৰতটো নায়েই এক'লেণ্ড
অ নাই
তাকেতো বিচাৰিব লাগিব কত আছে
বিচাৰিবাচোন
গছ মধু আমৰ গছ আছে নাই
আমাৰ ঘৰত মধুৰিআম গছ আছে লাগিছে নহয় ধেই
অ আৰু কি কি গছ আছে
আমাৰ ঘৰত মদুমহ গছ আছে ডালিম গছ আছে আছে তাৰপিছত আম গছ আছে কঁঠাল গছ আছে
ন কঁঠাল আনিব লাগিব লাগিছে যদি কঁঠাল লাগিছে যদি আনিব লাগিব
অ অ আনিবা নিবাহি থৈ দিয়া আছে অ
তাকেতো কামত দিব
কেইটা লাগিব?
চাহি পাঁচটা লাগিছিল দুটামান বেছিলো হয় দুটামান খালো হয়
এই গলা গৰমত কঁঠাল খালে মানুহ পগলা হব লাগিব আৰু
খাব লাগিব
এই গেলা গৰমত তুমি কেনেকৈ কঠালতো খাবা তাৰ চাৰি পাঁচটা কঠাল ধেমালি নেকি
এ কঁঠালৰ গোটিহে খাওঁ কঁঠাল গাল পেলাই দিম।
কঁঠালৰ গুটিটো পুৰা পিটিকা কৰি ন।
উম খাব লাগিব।
কেনেকে খায়?
উম তেছটি
সেয়া আৰু
অ ৰাস্তাবোৰ পকা নে তোমালোকৰ?
অ আমাৰ ৰাস্তাবোৰ পকায়ে অ
বা
খালি গাড়ী মটৰ ধেৰ আহি থাকে।
উম ৰাস্তাবোৰ ডাঙৰ নে সৰু ঠেক?
ঠিকে আছে জোখৰে আৰু গাঁৱলীয়া ৰাস্তাহে।
অ মজা মজা চফা। কৈ উঠাই নে লেতেৰা কৰি থাকৈ গোটেই।
এ চাফা মানে লেতেৰাত এনেকে নকৰে বাৰু।